হেল্ল'? হেল্ল'।
অ' শুনিছা?
অ' অ' শুনিছো।
অ' কোৱা, কি কৰি আছিলা পিছে?
আছো এনে শুয়ে আছো তুমি?
অ। মইও এনেই বিচনাত বাগৰি আছোঁ মোবাইল চাই চাই। আহ, ভাত তো খালো ৰবা মাংসৰে খাই উঠিলো অলপ আগত। তুমি ভাত খালা?
চাত খাই আৰু এনেই বাগৰি আছোঁ।
অ'। খবৰ পাতি ভালেনে?
খবৰ পাতি ভালেই আৰু, ইমানো ভাল নহয় ইমান বেয়াও নহয়।
অ'। ঠিকেই আছে বাৰু। ভাল-বেয়াৰ মাজতে চলি থাকিবও লাগিব নহয়।
অ'।
উ, পিছে এতিয়াতো তোমাৰ পঢ়াটো কমপ্লিট হ'ল। পিছে ফিউচাৰত কি কৰিম বুলি, কি কৰিবা বুলি ভাবিছা তুমি?
তাকে ভাবিছোঁ, এতিয়া কি কৰোঁ এম এ টো কৰোঁ বুলি ভাবিছোঁ।
কৰিব পাৰা, তুমি জোনটোত বেছি ভাল লাগে তোমাৰ। বা লাইন পঢ়িব ইচ্ছা কৰিলে লাইনো পঢ়িব পাৰা।
হয়।
ফিউচাৰৰ মানে কামত আহিব সেইবিলাক।
সেইটোয়ে আৰু, মানে এতিয়াতো আৰু, মানে ডিগ্ৰীটো কমপ্লিট হল। তাকে এতিয়া এম্ এ টো কৰি পিনে অলপমান মাষ্টাৰছ লাইনত যোৱাৰ অলপমান মানে সেয়া ভাবিছোঁ আৰু।
অ। ঠিকে আছে বাৰু, সেইবিলাক কৰাতো বেয়া নহয়। ফিউচাৰত, ভৱিষ্যতত মানে কামত আহিব তোমাৰ। আৰু যদি তুমি কৰিব বিচাৰা, কৰিব পাৰা। সেইবিলাকে।
তাকে বোলোঁ ভাবিছো হে মানে আৰু কিবা হয় নাজানো আৰু।
ঠিকে আছে দিয়া। বিভিন্ন কামৰ বিষয়ে নলেজ পাবা তেতিয়া। কিবা ক- কি কৈছা?
তুমি কি ভাবিছা কৰিম বুলি। নে কিবা কৰি আছা?
অ' মই এতিয়া বৰ্তমান এনে জব কৰি আছোঁ।
অ।
এনে জব মানে ধৰি লোৱা এ তাতে আৰু মানে অ, টিচাৰৰ কাম কৰিব লাগে মানে। তুমিও কৰিবা যদি কবা, পাৰ্ট টাইম হিচাপত কৰিব পাৰিবা।
উম উম।
সেইবিলাক, মাজে সময়ে এনে আৰু অলপ চলপ কৰিব লাগে ন?
অ সেইটোয়ে, মইও ভাবিছো ৰবা। অলপমান পাৰ্ট টাইম জব কৰিলে এতিয়া মানে পঢ়াত মানে মোৰ অলপমান, এতিয়াতো বহুত খৰচা হ'ব ন।
অ সেই সেইটোয়েইটো। পাৰ্ট টাইম কৰিলে তোমাৰ খৰচাটো ওলাই যাব পঢ়াৰ কাৰণে।
উম। ইফালে মানে পঢ়াৰো অলপমান মানে টাইম পাম, তাৰপিছত পাৰ্ট টাইম কৰিলে অলপমান হ'লেও
অ।
জানাইচোন আৰু। ৰেন্টত থাকিলে, পি জিত থাকিলে কিমান খৰ্চা।
অ পঢ়াৰ ওপৰতৰতো বহুত খৰচ আছে। তুমি এটা কাম কৰি থাকিলে বাৰু সেইটো ৰেন্টৰ পে ছে কৰিব পৰা যায়। কিন্তু কাম-চাম নকললেটো ঘৰৰ পৰাই ল'ব লগা হৈ যে বাৰু। ত' সেইকাৰণে আজি-কালি উম, সেয়ে সেইকাৰণে আজি-কালি বহুত ল'ৰা-ছোৱালী পাৰ্ট টাইম জব কৰি আছে লগত। পঢ়িও আছে। তুমিও যদি সেনেকুৱা কৰিব বিচাৰা কৰিব পাৰিবা আৰু। আমাৰ লগতে আহি কেনে কৰিব পাৰিবা।
অঁ, মই মানে, কৰিম মানে, কৰিব লাগিবই দিয়া? মানে নিমিলা হৈছে আৰু চব ফালৰ পৰা।
অঁ, সেইয়াই, কৰিলে তোমাৰো ভাল হ'ব। অলপমান সুবিধা হ'ব তোমাৰ কাৰণে পিছত। এতিয়া বাৰু অলপ কষ্‌ ট কৰিলা। পিছলৈকে ফিউচাৰত তোমাৰ আৰু বেছি ভাল হ'ব। তোমাৰ এইটো হিচাপত কামো ভাল পাবা। তুমি পঢ়া-শুনাত
উম, সেয়াই আৰু মানে, ফিউচাৰটো ভাল হ'লে ভাল ভাল লাগে আৰু এতিয়া বাৰু অলপ কষ্ট হ'লেও কৰি ল'ম নেকি?
অঁ, সেইয়াইটো চবে বিচাৰে বাৰু। সেইয়াই নহ'লে বা তুমি চৰকাৰী চাক্‌ কৰিও এপ্লাই কৰিব থাকিব পাৰা। আজি-কালি বহুত আহিছেটো চৰকাৰী চাকৰি। মানে যিমান তুমি কৰিব বিচাৰা? কোনটো লাইনত যাব বিচাৰা? মানে, অসংখ্য লাইন আহিছে। আগৰ নিচিনা নাই আৰু। আগৰ দিনতহে বহুত কষ্ট আছিলে। কিবা এটা পাব কাৰণে। আজি-কালি, আজি-কালি আৰু কষ্ট আছে ন' ন' থকাখানো। আজি-কালি কম্পিটিচন বাঢ়ি গৈছে। পিছে আগতে কম্পিটিচন কম আছিলে। পঢ়া -পাতিটো অলপ বেছি টান আছিলে। সেইটোৱে আছিলে ত'।
উম, আগতে মানে কি জানানে? ধৰি লোৱা মানে, চাকৰি -তাকৰি মানে, সেই বিলাক অলমান কম আছ্‌
কম আছিলে। ইত তিয়া মানে, চাকৰিটো আছে হ'য়। কিন্তু মানে, পঢ়া কম্পিটিচন বহুত হৈ গৈছে।
বহুত হৈ গৈছে অঁ। মানে, সেইটোৱে এটা সমস্যা হৈছে।
আগতে চাকৰি এটা পাব কাৰণে কিমান খিনি পঢ়িব লগা আছিলে? আমাৰ মা দেউতা হঁত্‌- তে কিমান খিনি? ইমান খিনি পঢ়ে। এটা পেইজতে, এটা কুৱেশ্যনত চাৰিখন- পেইজ্‌ লিখিব লাগে আৰু সিহঁতৰ বহুত মানে, দীঘল দীঘল লিখি কেনে খতমে নহয়। তথাপিও মানে, কিছুমানৰ এক্সাম বেয়াই হৈ যায়।
কোন হ'য় সেয়া? আজি-কালিটো বহুত সুবিধা হৈছে ন'? আৰু মানে, বহুত অপ্‌চন আছে। যোনে যোনটো লাইনত যাব খোজে, সেইটো লাইনত যা
আৰু আগতে যেনেকুৱা ক্লাছ টেনত আমাৰ মা হঁত হেঁতে মা দেউতাহঁতে পঢ়ি থকা সময়ত- যেতিয়া ক্লাছ টেনত পাইছিলে, ক্লাছ টেন পঢ়িলে
উম ওঁ।
সেইবিলাক। সিহঁতে তাৰ পিছতে জব পাই যায়। আজি-কালি আৰু তুমি ক্লাছ টেন পাক মে ট্ৰিক পাছ কৰক, হাই ছেকেণ্ডাৰী পাছ কৰক আনকি ডিগ্ৰী ৰ্চাটিফিকেট খনতে মাফ তাৰ পঢ়ি কেনেও মানে, মানুহৰ কিছুমান বহুত সংখ্যক ল'ৰা -ছোৱালী এনে বহি আছে ছে যি হেঁতৰ কামেই নাই। অঁ নি বনোৱা হৈ আছে, যাৰ কামেই নাই একো।
অঁ
উম
সেইটোৱে মানে, আজি-কালি কম্পিটিচন বহুত বেছি হৈ গৈছে। মানে এই মানে, এইখিনি এডুকেশ্যন দি একোৱে নহয়, পুৰা মানে, একদম মানে বহুত বেছি লাগিব আৰু একেবাৰে।
বহুত বেছি লাগিব তাত সেইকাৰণে। কম্পিটিচন যোনে যিমান পাৰে, পঢ়িব সিহঁতে আৰু সিমান বেছি ভাল জব পাব। সেনেকুৱা টাইপৰ কম্পিটিচন চলি আছে আৰু এতিয়া।
কিবা কিবি ওলাই আছে, আকৌ এ ডি আৰ ই আহি আছে।
অঁ, ভাৱিছোঁ এইবাৰ মই এপ্লাই কৰিম বুলি এ ডি আৰ ইত্‌। তুমিও কৰি থৈ দিবা কাৰণ কি তোমাৰ ইয়াতে নহ'লে সেইটোত পঢ়ি কেনেও তুমি এপ্লাই কৰি থাকিব পাৰিবা নহয়। ত' সেইটো কৰি থাকিবা। উমঁ অঁহ কৰি লবা। সেয়ে আৰু কি- হাত'ত আৰু কিবা এটা এনেই হলেও ল'বই লাগিব আজিকালি নহলে চোন সমাজত থকাৰ- বহুত মুস্কিলে হৈ যায়। আনকি সমাজত থকাটো বাদেই দিয়া- নিজৰে ঘৰৰ হাত খৰচা চলিব কাৰণে একো নহ'লে কিমান বেয়া লাগে হয় নে নহয়।
অঁ সেইটোয়ে তো ন'। যেতিয়া মানে আগতে- গমেই পোৱা নাছিলো এতিয়া যিমানে ডাঙৰ হৈ আহিছোঁ যেতিয়া মানে আৰু পূজা মানে- গম পাইছো আৰু।
অঁ কিমান কি' খৰচা আছে এইবিলাকৰ এতিয়া আৰু মা, দেউতা- হতেও লাহে লাহে বুঢ়া হৈ যাই আছে। সিহঁতকো তো আমিয়ে চাব লাগিব নোৱাৰা হৈছে। সেয়াই আৰু এতিয়া আমি যদি কিবা এটা হঠাৎ কে ল'ব পাৰো ভাল চাই এটা চাকৰি। আমাৰ ফিউচাৰো ভাল হ'ব লগতে হাইবালিটো প্ৰব্লেম বিলাক ভাল সমাধান হ'ব আৰু সমস্যা বিলাক।
সেইয়াই আৰু মা, দেউতা হ'তক অলপমান সুখত ৰাখিব পাৰিলে আমাৰ ভাল লাগে।
অঁ সেইয়াই টো।
ইমান কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰি পঢ়ালে, শুনালে ইমান খিনিটো কৰালে হয় নে' নহয়।
অঁ যিখিনি সিহঁতে ক্ষমতা আছিলে সিহঁতে কৰিছে।
এতিয়া আমাৰো তো এটা দায়িত্ব আছে।
সেই সেইটো দায়িত্বটো পূৰণ কৰিব- কাৰণেটো বহুত লৰা-ছোৱালিয়ে ওলাই আহে পাৰ্ট টাইম জব কৰিব। ফুল টাইমো কৰে আনকি পঢ়েও। কষ্টও কৰি আছে নিজৰ ফিউচাৰ টো ভাল কৰিব কাৰণে তথাপিও লাষ্ট- যাই কেনি যদি লাখটো যদি বেয়া থাকে তেতিয়া আৰু- কিছুমানে নাপায়ো অঁ নাপায়। অৱশ্য সাৰ সাৰ মানিব নালাগে দিয়াচোন তথাপিও- ট্ৰাই কৰি থাকিব লাগে এবাৰ নহয় দুবাৰ নহয় তিনিবাৰতো হৈয়ে যাব।
অঁ সেইটো হয় বাৰু। অলপ মানে কিছুমানৰ- ধৰি লোৱা এনেকে হাৰ মানিব মানে কি জানে নোৱাৰা হৈ যায় মানে এইফালে আৰ্থিক ভাৱে- ও মানে ইমান এটা ঠিক নহয়।
হয় দিয়া। কিমান আৰু কৰিব সেনেকুৱা হৈ যায় কথাটো।
বহুত মানে নিবনুৱা ল'ৰা-ছোৱালী বহুত পঢ়ি আছে।
পঢ়ি আছে আৰু আজিকালি আৰু কম্পিটিচনৰ অভাৱ কম নহয় নহয়।
উমঁ হম। মানে জানানে আজিকালি মানে যিমান শিক্ষিত হলেও মানে লাষ্টত কিছু- মানে মানে ট্ৰাই কৰি কৰি নোৱাৰা হৈ যায় ন' তাৰপিছত আৰু মানে কি আৰু- ধৰি লোৱা বিজনেচত লাগি যায় আৰু।
অঁ সেইয়াই কৰিব লাগিব উপায়টো নাই। কাৰণ কি- এক্জাম দিয়া সংখ্যা বহুত জন আছে আৰু পষ্ট আছে বহুত খিনি- কম তেতিয়াা হ'লে তাৰ ভিতৰত বা' কোনে পায়, কোনে নাপায়। বহুত কথা আহি পৰে ন'।
ভাগ্যৰ লগতো কথা।
অঁ ভাগ্যৰ লগতো কথা আছে।
সেইয়াই আৰু। যিমান পাৰো কষ্ট কৰি গ'লে হ'ল আৰু।
অঁ কষ্ট কৰি গ'লে হয়। উমঁ।
যেতিয়ালৈকে পাৰো আৰু।
পিছে এনেকুৱা এটা ভাল যাই চাই ল'বা এইটো কৰা হ'লে তোমাৰ এইটো বাৰু ফিউচাৰ- ভালো হ'ব তুমিও চাই লোৱা কোনটো কোনটো কৰিলে কোনটো তোমাৰ লাভ হ'ব। এনেওতো চালে গম পাবা যদি কিবা এনেকুৱা সহায় লাগে আমাৰ তাতে আহিবা।
অ, অ। হব দিয়া যাম।
অ।
আৰু তুমি পৰ্ত তায়াম জনৰ কথা
অ, পাৰট টাইম জব কৰি আছো হয়। পাৰ্ট টাইম জবটোত মানে অ, মই তোমাক কথা পাতাই দিম বাৰু তুমি যদি কৰিব। খোজা। তুমি মানে আহি কেনে ধুনীয়াকে কৰিব পাৰিবা। ইয়াতে বিশেষ একো নাই। এই ষ্টুডেন্ট বিলাকক অলপমান এনে চাই কেনে ধুনীয়াকে সিহঁতক দেখাই দিব লাগে। কিছুমান বিলাকক বেচি যিবিলাকে ইমান নাজানে। আজিকালি মানে এনেকুৱা হৈছে ন এক্সট্ৰাকে চাব লাগে টিচাৰ বিলাকে কিছুমান কৈ দিয়ে কিন্তু বুজি নাপায়তো। কৰিলে এক চাব পৰাকে ত সেইটো পাৰ্ট টাইম টাইপৰ পৰি যায় আৰু।
উম, উম। ঠিক আছে মই মই মানে মানে কৰিম বুলি মানে বিচাৰিয়ে আছিলো।
অ, তুমি কৰিব পাৰিবা আৰু চেলাৰীটো ইমান বেয়া নহয় যিহেতু। মানে একমাহ কি কয় এক দিনত মানে পাঁচ পাঁচশ টকাকে দিব। যিহেতু।
অ, অ।
ত, সেইটো হিচাপত তোমাৰ পাৰ টাইমত ধুনীয়াকে মিলি যাব।
উম আৰু মানে কিমান টাইম কৰিব লাগে?
বেছি টাইম নহয় তাতে মানে অলপমান যেতিয়া ধৰি ললে খুব বেছি দুই ঘণ্টা। তাৰ কাম হয়। ত, সেই দুই ঘণ্টা খিনি কাম খিনি ভালদৰে কৰিব লাগিব আৰু তুমি। বুজাব পাৰিব লাগিব।
উম, মানে ট্ৰেইনিং দিয়ে।
অ, ট্ৰেইনিং দিয়ে তাতে তোমাক ধৰি লোৱা খুব বেছি তিনি দিনৰ ট্ৰেইনিং দিব। তাৰছত পাৰ্ট টাইমৰ হয় যিহেতু আৰু মানে বেছি টাইম নিদিয়ে আৰু। ত, সেইখিনি তুমি মানে ধুনীয়াকে কৰি ল'ব পাৰা আৰু ফুল টাইম কৰিলেও কৰিব পাৰা। সেইটো তোমাৰ চইচ হয়, ফুল টাইম কৰিলে অলপ বেছি হেৰি হয়। বেছিকে পাব পইচাটো সেনেকুৱা টাইপৰ।
অ, উ বাইছিয়া। তাকেই আৰু মানে কৰিব লাগিব উপায় নাই আৰু।
সেয়াই তুমি যিখিনি জানা? সেইখিনি বস্তু ল'ৰা-ছোৱালী খিনিকে অলপমান ধ্যান খিনি দিব পালো ভালে কথা। অ।
ভালে আৰু নিজৰ কাৰণে ভাল ন মানে এটলিষ্ট কাম বুলি ন। মানে নিজেও মানে কিবা এটা সেইটোও এটা জ্ঞান বেলেগ
কি এটা বেলেগ দৈনন্দিন জীৱনৰ যিটো এ, এক্সপিৰিয়েঞ্চ এটা থাকি যাব আৰু তোমাৰো।
উম, উম হ'ল দিয়া তুমি মোক এইটো কথা জনালা।